অ' নমস্কাৰ আপোনালৈ, হয় আপুনি এতিয়া কি কৰি
মই এতিয়া এনেই আছো।
অ', অহ, আপুনি? তেওঁ মোৰ লগত কথা পাতিবলৈ অকমান সময় দিব পাৰিব নেকি?
পাৰিম নিশ্চয় পাৰিম। মই
অহ' যিটো নেকি, আমাৰ প্ৰকৃতি অ', বা আমাৰ গছ গছনি, জীৱ জন্তু থকা, বা পানী, বতাহ, থকা যিটো নেকি আমি য'ত নেকি আমি জীয়াই আছো, বা প্ৰকৃতিৰ পৰা নিৰ্ভৰ কৰি আছো, সেই প্ৰকৃতিৰ বাবে আপুনি দুই আশাৰ মান কব পাৰিব নেকি?
নিশ্চয় পাৰিম।
হয়।
আমি পকীটো কৰি মানে কলে মানে আমি গছ গছনি কেইটা আমাৰ যে বটাাহ সগিলা কাৰানে ধৰি ধৰা যায় আৰু না
হয়
খপৰিী গলে আমি এতিয়া গছ, গ-গছ গছনি কেইটা আমি আগতে, অহ', কোৱা হয়। মানে এতিয়া আমি গছ, গছ, গছ, গছ নি কটাৰ কটাৰ কাৰনে, এতিয়া বৰষুণ দিয়া নাই, মাজ যে এইবাৰ বস্তু বেছি হৈ আছে
হয়
ঘ লেক ৰুব পৰা নাই তেনেুৱা মানে খেতি বাতিতো এতিয়া কৰিবলৈ পোৱা নাই এতিাৰ মানে ভ ত আমাৰ গৱৰাই বহুত লেতেৰা চাই লেতেৰা হৈ গৈছে গাড়ী গাড়ী ঘো়াৰ চলোৱা যে তাহুন তহুনৰ এতিয়া কি বুলি কয় এইটো? না, কিবি ডাঙৰ ডাঙৰ
হয়।
ই ইয়াৰ কাৰণে আমাৰ এতিয়া প্ৰকৃতি বিলাক বেয়া হৈ আছে, নহয় জান?
হয় নিশ্চয়।
সেইখিনি কাটা কাৰণে আমাৰ বহুত যে সেয়া আমি উহা লয় অক্সিজেন গেছ সেয়া আমি গছবোৰৰ গছ-গছনিৰ পৰায় পোৱা যায় আৰু না। আৰু ইফালে আমাৰ জীৱ-জন্তু আছে জীৱ জন্তু জীৱ জন্তুটো আমি এতিয়া বিজনেচ কৰা হয়। বিজনেচ কৰি আছে ইয়াৰ কাৰণে আমি এতিয়া টো লেতেৰা কৰি আছে, নহয় জানো? মানে আমি এতিয়া কেটা সুন্দৰ ৰাখিব ৰাখিবৰ কাৰণে আমি গছ-গছনি কাটাৰ পৰা দূৰত থাকবা লাগব। তাৰপিছত জীৱ-জন্তু মৰাৰ মাৰাৰ দূৰত থাকপা লাগব, তাৰ পিছত গা ফেক্টৰী কেইটা অলপ অলপ বন্ধ কৰিব লা বন্ধ কৰিব কাৰণে নে আমি চেষ্টা কৰিব লাগিব।
হয় হয় হয়
আপনিও অলপ অলমান আপুনি অলপমান এইটো বুজাই দিব পাৰিব নে?
হয় হয় পাৰিম নিশ্চয়, বহু খনলৈকে আপুনি বজাই দিলে, যিটো নেকি প্ৰ প্ৰকৃতি, প্ৰকৃতি বুলি ক'লে মানে আমাৰ যিটো নেকি ভাৱনা, সেই ভাৱনাত আহি পৰে যে এইটো বহুত সুন্দৰ আৰু ন' এই প্ৰকৃতিটো মানে। অ' যিটো নেকি গছ-গছনি থকা ফল-মূল আৰু ফুল সেইবিলাক মানে থকা মানে এইটো বহুত বহুত ধুনীয়া, বহুত সুন্দৰ, সেউজীয়া ৰঙৰ বা ৰং-বিৰঙৰ গছ-গছনি বা ফুল আদিৰ পৰা লৈ কেনে এই প্ৰকৃতিটোৰ মানে আহ গতাই আহ প্ৰকৃতি হৈছে আৰু ন', সেইবিলাক মানে যিটো আমি উশাহ লোৱা ব তাহ, সেই বতাহটো প্ৰকৃতিৰে বা উশাহ লোৱা যিটো নেকি অক্সিজেন গেছ সেই অক্সিজেন গেছটো মানে আমি আপুনি কৈ গৈছে যে, গছ গছনিৰ পৰা পোৱা যায় আৰু ন'।
হয়।
সেইবাবে আমি যিটো নেকি গছ-গছনি সেই গছ-গছনিটো যিমান পাৰো। সিমানে আমি ৰুবলৈ চেষ্টা কৰিব লাগে আমাৰ জীৱনত। আহ কিয়নো আমি যিটো নেকি উম আহ গছ-গছনি আছে সেই গছ-গছনি যদি আমাৰ দুই মিনিট বা তিনি মিনিট নাথাকে, সেই দুই মিনিট বা তিনি মিনিট নহয় এক মিনিট নাথাকিলেও আমি মানে জীয়াই থাকিব নোৱাৰো আৰু ন'। যিহেতু আমাক আমি উশাহ লোৱা অক্সিজেন গেছ অক্সিজেন গেছটো আমি মানে এই প্ৰকৃতিৰ, প্ৰকৃতিত থকা আহ যিটো নেকি গছ-গছনি সেই গছ-গছনিৰে আমি পোৱা যায় আৰু। আৰু সেই গছ-গছনিতে আমাৰ আমি যিটো নেকি উশাহ এৰা দিয়াত কাৰ্বন -ডাই-অক্সাইড গেছ আহে। সেই কাৰ্বন-ডাই-অক্সাড গেছটো মানে গছ-গছনিয়ে চবে টানি লয় আৰু ন', আহ যিটো নেকি এ' গছ-গছনি কমি যাব, তেতিয়া মানে কাৰ্বন- ডাই-অক্সাইড গেছটো মানে বাঢ়ি যাব। তেতিয়া মানে আহ যিটো কাৰ্বন-ডাই-অক্সাইড গেছ সিটো মানে গৰম, গৰম কৰিব আৰু মানে বহুত গৰম হৈ যায় যেনেকৈ গছ গছনি নাথাকে। আহ, ঠিক তেনেদৰে আ' প্ৰকৃতিয়ে আমাক বহুত বস্তু দেই আৰু কেতিয়াবা কেতিয়াবা আমাৰ পৰা লয়। যেনহেন লৈ যাৱাৰ ভিতৰত আমি ক'ব পাৰো যে আমাৰ যিটো নেকি প্ৰকৃতিৰ যি ঘটনা যেনেহেন আহ ভূমিকম্প আহা, বা বানপানী হোৱা বা বানপানী আদি হ যেনেন আমৰ নদীৰ পাৰত থকা মানুহ বিলাকে গম পায় যে পানী আহিলে কি হয় হয় নে যেতিয়া নেকি বানপানী হয়, তেতিয়া মানে এ যিটো নেকি নদী পাৰত থকা ঘৰবলাক বা জীৱ জন্তু বিলাকক পানীৰ লৈ পানীৰৰ লগত আহ এটা নদীত মানে গোটতে ফেলাই থৈ যায়, বা গোটতে ভাঙি চিঙি লৈ যায় আৰু ন অ', ঠিক তেনেদৰে আমাৰ বহুত কষ্ট হয়, যেতিয়া নেকি বানপানী আহে আৰু সেই বানপানীতটো অ', আমাক যিটো নেকি পানী পানীতটো আমাক জীৱনত লাগে আৰু ন পানী নহ'লেও আমি জীয়াই থাকিব নোৱাৰো, কিয়নো আমাক পানী লাগে বুলি বুলি মানে আমাৰ দেহাত পানীৰ বহুত আহ যিটো নেকি আহ পানী নহ'লে মানে, আমি এ দুই একদিন এ একদিন বা দুই দিন থাকিব পাৰিম, তাৰ পিছত আমি থাকিব নোৱাৰিম, আৰু ন পানী কম হ'লে মানে এতিয়াতো গৰম দিনতো পানী মিনিট মিনিট পানী খাবলৈ লাগে আৰু ন
হয়, নিশ্চয়
ঠিক তেনেদৰে, আমাৰ যিটো নেকি ভূমিকম্প অহা ভূমিকম্প আহিলেও অ আমাৰ যিটো আহ ভূমিকম্প আহিলে মানে, আমাৰ যিটো নেকি ঘৰ বা অ ওখ ওখ বিল্ডিং বিলাক ভাঙি যাৱো আমি দেখা পাইছো যিটো নেকি পাহাৰ এৰিয়া বা ওখ এৰিয়াত ওখৰ জোগাব বিলাকত মানে, বহু আহ যিটো নেকি ভূমিকম্প আহাৰ সম্ভাৱনা বেছিকে থাকে আৰু ন
হয়
অ', য় ঠিক তেনেধৰণে ভূমিকম্প কিয় আহেনো বুলি ক'লে মানে, আমি আমি সেই আহাৰ কাৰণটো আমি নিজে আমি নিজে মানুহবিলাকে আৰু ন অ ', কিয় ন ভূমি আখিৰে মানে, ভূমি যিটো নেকি পানী আহ বা এই পানী নহয়, চৰি যি নেকি তেল ওলৱোৱা হয় তেল ওলৱা গ'লে মানে যেনেকি পেট্ৰল বা কেৰাচিন তেল বা ডিজেল তেল সেইবিলাক মানে, ওলোৱা টাইমত মানে যিটো নেকি তলত ভিতলৰত য মেচিনটো কেনে মানে অ ফোফলা কৰি বা গাটা কৰি কেনে য আৰু ন তেল খিন তে হয় এতিয়া মানে অ', তেল খিনি ওলোৱাৰ লগে লগে মানে অ', যিটো নেকি মাটি সেইটো মানে ফোফলা হৈ যায় আৰু ন সেই ফোফলা হৈ যোৱাতে মানে আমাৰ মাটিতো মানে ভূমিকম্প আহিলে সেই জাগাত মানে, বেছিভাগকে এ যিটো নেকি ভূমিকম্প কম্প আহিলে মানে বেছিভাগ অ', বিল্ডিং বা কিবা কিবি এইলাক ভাঙিব সম্ভাৱনা থাকে আৰু আৰু যেিতিয়া নেকি হয়, আৰু এটা আন এটা আছে আৰু বতাহ বৰষুণ বতাহ বৰষুণৰে আমি যিটো নেকি অ গছ গছনি ভাঙা বা ঘৰ ভাঙা সেইবিলাকো আমি প্ৰকৃতিৰ যিটো নেকি সমস্যয়া সেইবিলাক আমি দেখিবলৈ পাওঁ আৰু ন
হয়।
হয়, হয়, সেইবাবে আমি যিটো নেকি প্ৰকৃতি প্ৰকৃতিৰ লগতে আমি মিলি জুলি থাকিব জানিব লাগিব বা আমি প্ৰকৃতিক যিটো নেকি অ', ক্ষতি কৰিব নালাগিব আৰু ন ভালদৰে আমি থাকিব লাগিব প্ৰকৃতিৰ লগতে কিয়নো আমি প্ৰকৃতিতে জীয়াই আছো প্ৰকৃতিতে আমি যিটো নেকি খাওঁ আমি যিতিয়া নেকি অ', মাৰ যিটো নেকি মৃত্যু হয় মৃত্যু হলেও আমি কৃতিতে মাটি মহৰে এ মাটি নিচিনাই মানে মিলি যাওঁ আৰু মাটি হৈ যাও অ', ঠিক তেনেদৰে আমি প্ৰকৃতিতে জিয়াও বা প্ৰকৃতিতে মৰো সেইবিলাক আৰু মৃত্যু হয়। সেইখিনি আৰু আমি প্ৰকৃতিৰ যিটো নেকি থকা জীৱ জন্তু জীৱ জন্তু বিলাকো আমি এ, মাৰিব নালাগে বা সিহঁতকো থাকিব লাগে জীৱ জন্তু বিলাকো আমাৰ নিচিনাই আৰু ন। যেনেহেন আমি জীয়াই আছো প্ৰকৃতিত তেওঁলোকেও মানে প্ৰকৃতিতে জীয়াই আছে বুলি আমি আমি জানো আৰু ন।
হয়।
হয় ঠিক তেনেদৰে আমি দেখা নাপোৱা যিটো নেকি জীৱ জন্তুবিলাক আছে আমি মাইক্ৰস্ক'পেৰে দেখা পাওঁ বা আমি কেতিয়াও দেখুুৱা নোপোৱা যেনেহেন পানীত থকা জীৱ জোনু বা অ পানী থকা জিৱ জ মাটিত থকাৱ যোনটো বা যিটো নেকি আহ, সেইবিলাকে আৰু ন সেইবিলাক চিপচনটো আমি কেতিয়াবা কে কেতিয়াবা বহুতোকে দেখা নাপাও বা ঘৰত ঘৰত পোহ বিলাক আমি দেখা পাও কিন্তু অ যিটো নেকি বতাত মেক্টেৰিয়া বিলাক পৰি থাকে সেইবিলাকো আমি দেখা পোৱা নাযায় আৰু ন?
হয়,
সেইকাৰণে বহুত প্ৰকাৰৰ জীৱ যোনতটো থকা আছে আমাৰ প্ৰকৃতি যিটো নেকি আমি আজিক লাগিে দেখা পোৱা নাই বা আমি নিজ নিজ চুকুৰে আমি দেখা নাপাওঁ সেইবিলাক জীৱ জন্তু এই প্ৰকৃতিত আছে আৰু ন? আৰু প্ৰকৃতিয়ে আমাক বহুত দিছে বহুত দিছে বুলি ক'ব গ'লে আমাৰ যিটো নেকি প্ৰথমতে মেইন যিটোফ ল'ব পাৰা অক্সিজেন গেছ সেইটো আমি প্ৰকৃতিৰ পৰা পাওঁ। আৰু আমি খোৱা পানী সেইটো আমি প্ৰকৃতিৰ পৰা পাওঁ আৰু ন? আৰু ঠিক তেনেকে এ, যিটো নেকি আমি ভাত খাওঁ সেই ভাতেৰেৰে বা সেই চাউলটো আমি যিটো নেকি ধান খেতি কৰি কেনে আমি পোৱা যায় আৰু ন?
হয়,
আৰু আমি যিটো নেকি ক কব পাৰো যে আমাৰ যিটো নেকি আহ শাক পাচলি বিলাক, আমি প্ৰকৃতিৰ পৰাই পোৱা যায় সটোয়াও প্ৰকৃতিৰ পৰাই আমি লাভ কৰিব পাৰো বা আমি থ-থকা ঘৰ সেইবিলাক পকী বা অ খীৰ ইটা সবিলাক মানে আমি পোৱা যায় আৰু প্ৰকৃতিৰ পৰাই আমি মাত্ৰ এইবিলাক বনাব লাগে আৰু। ন গোটেই প্ৰকৃতিতে পোৱা যায় এইবিলাক বস্তু বিলাক মানে মাত্ৰ আমি সেইবিলাক মানে বনাব লাগে। আহ সেইখিনিয়ে, আপুনিও আহ, অকমান প্ৰকৃতিৰ পৰা যিটো নেকি আহ, আমি খোৱা বস্তু সেই খোৱাৰ বস্তুৰ বাবে আপুনি এ অকমান কৈ দিব পাৰিব নেকি?
হয় মানে য কিবা ৰুল মানে আমাৰ কাৰণে এতিয়া জিংসা খেতি কৰলাক জিংসা খেতিটো মানে আমি ফল পোৱা কাৰণে এতিয়া আমি ঔষধ দিয়াতটো বেছি হৈছে ইয়াৰ কাৰণে মান ো এতিয়া প্ৰকৃতিত জীয়াই থাকিব বেছি দিন নোৱাৰলে হয় ন বেছি দিন তাৰমানে জীয়াই থাকিবলৈ নোৱাৰে আি যে খ খাই যে ধান ধানৰে আজিকালি কিবা কিবি ঔষধ দিয়া হলে আৰু কাৰণে মানে আমি বেছিদিন জীয়াই থাকিব নোৱাৰ নোৱাৰ নৰা হৈ গৈছে মানে বহুত মানে মেডিচিনৰ কাৰণে আমি জে থকা ন নৰা হৈ গেছি আজিকালিো মেডিচিন মেডিচিনৰ ফেক্টৰ বেছি হৈ গেছ ইাৰ কাৰণে আমি থপা কাৰণে এতিয়া হয় হয় ন
হয় হয় নিশ্চয়
হেল্ল' আহ আমাৰ এতিয়া টাইমটো হৈ গল আহ আপোনাৰ ফটো পাতি কেনে আপোনাল লগোকৰ ফটো পাতি কেনে বহুত হ ভাল পাইছে
অ' সাম্ৰাজ্যৰ টো হয় এতিয়া আমাৰ সময় সময়টো শেষ হৈ গ'ল। হয়, সমঢয় শেষ হোৱালে আপুনি যে যিটো নেকি বুজাই দিলে বা প্ৰকৃতিৰ বাবে বুজাই দিলে বা মই যিটো নেকি ফ্ৰী টাইমত আপোনাক কল কৰিলো। বাহ বুলি সময় দিলে। সেইবাবে বহুত ধন্যবাদ থাকিলে আপোনালৈ অহ আশা কৰো পিছলৈ আপোনাৰ লগত সেইবাবে কথা পতা পাতিব পাৰিম বা আলোচনা কৰিব পাৰিম বুলি অহ ধন্যবাদ থাকিল আপোনালৈ। অ' ধন্যবাদ হয়।